হেল্ল'
অ' কোৱা।
কি খবৰ তোমাৰ ভালনে?
উম, উম বঢ়িয়া তোমাৰ।
মোৰ ভালে কি কৰি আছ এতিয়া?
এ আছিলো পঢ়ি আছিলো অলপ।
অ', ময়ো পঢ়ি আছিলো দিয়া তোমাৰ পৰীক্ষা পাতিতো শেষ হল নে।
উম, শেষ হ'ল ৰবা।
কি পৰীক্ষা দি আছিলে বাৰু তুমি মইতো বাৰু ডিগ্ৰী পৰীক্ষাটো দি আছিলো। লো যিটো আমাৰ থাৰ্ড ইয়াৰ ছিক্স চেমটো হয় ন। মই সেইটো দি আছিলো তুমি কি দি আছিলা বাৰু?
ময়ো ত তাকেই থাৰ্ড ইয়াৰাৰ যিটো ছিস্ক চেমৰ এক্সাম থাকে।
অ'।
মানে থাকে ন ইহ এই বিকমৰ।
হয়।
তাত তাকে দিছিলো তাতে শেষ হল এতিয়া ফ'ৰ্ড ইয়াৰ কৰিব লাগিব।
অ', তুমি কোনটো কলেজৰ পৰা দি আছিলা পৰীক্ষাটো বাৰু।
কে চি দাস ধীৰাজ কমাৰ্চ কলেজ।
এইটো কোনফালে আছো ন।
লোকেশ্যনতো তোমাৰ আঠগাঁও পৰে নেকি এইখিনি আঠগাওঁ চেট্ৰীবাৰী।
আচ্ছা মানে গুৱাহাটীত আৰু ন।
গুৱাহাটীত তোমাৰ ক'ত।
মোৰ গুৱাটীতে বাৰু মোৰ হেৰিত আছিল। গুৱাহাটী কমাৰ্চৰে যিটো জি চি চি হয় ন চান্দমাৰী যিটো আছে।
আচ্ছা।
তাতে পঢ়িছিলো মই।
আচ্ছা, আচ্ছা বাকী তোমাৰ কি চাবজেক্ট কি কি আছিলে?
মই একাউন্টছৰ আছিল মেজৰ বাৰু একাউণ্ট মেজৰ থকাত তাৰ কাৰণে মোৰ ছিস্ক চেমত তোমাৰ এডভান্স একাউণ্টিং এটা আছিলে তাৰে পিছত অডিটিং এটা আছিলে।
অ'।
তাৰে পিছত আৰু তোমাৰ কি আছিলে নহ কিবা এটা মেথছৰ এটা আছিলে আৰু ইংলিছৰ এটা আছিলে। নামটো বাৰু পাহাৰিলো মই তেনেকুৱা এ চাবজেক্ট আছিল আৰু। তোমাৰ চবতকে ভাল লগা চাবজেক্ট কোনটো আছিলে নো তোমাৰ যিখিনি পঢ়িছা তুমি।
মই পঢ়াৰ ভিতৰত উম ক'ব গ'লে মোৰ সেইটো ভাল লাগে বেংকিঙৰ সেইটো ভাল লাগে ফাইনেন্সৰ যিটো লাগে ফাইনেন্স বুলি যিটো থাকে সেইটো তাত তোমাৰ বেংক
কেনেক কিটো।
সহজ এতিয়া সহজটো চবৰে বেলেগ বেলেগ হয় এতিয়া তুমি যিটো সহজ পাব পাৰা মই টাননো পাব পাৰোঁ। তেনেকুৱা ধৰণৰ মোৰ হিচাপত মইতো ভাল পাওঁ আৰু। বস্তুবোৰ বুজি ভাল লাগে। আচ্ছা এনেহেন আৰু। তাত তোমাৰ সেইয়াে নহয় কি বেং থাকে তুমি বেংকৰ কথা জানিব পাৰা কেনে কেনে ধৰণৰ বেংক থাকে যেনেকে কমাৰ্চিয়েল বা তোমাৰ যিটো বাণিজ্যক বেংক বুলি কয়।
হম।
বা তোমাৰ হেৰি থাকে কি বুলি কয় আহ আঞ্চলিক বেংক কিছুমান যি কি কয় আঞ্চলিক এ কি বুলি কয় এইটো এ যিটো ৰুৰেল ডেভেলপমেণ্ট বেংক বুলি ক কয় টো
অ', অ'।
সেইটো থাকে তাৰপিছত তোমাৰ সময় বাই থাকে। তেনেকুৱা ধৰণৰ বেংবোৰৰ কথা গম পাব পাৰি জানিব পাৰি তাত মানে কেনেকুৱা ধৰণৰ তাৰ মানে এ কেনেকুৱা ধৰণৰ কৰ দিয়ে বা কেনেকুৱা ধৰণৰ সিহঁতে হেৰি কৰিব লাগে, কিছুমান এ নিয়ম নীতি মানি চলিব লাগ, সেইবোৰ আৰু।
মানে সেইবোৰে সেইবোৰে পঢ়িছিলা ন? তোমাৰ কিতাপত? কিন্তু ভালে খিনি বস্ত জানিব পাৰিছা।
নিব পাৰিছে নিব পাৰি ধৰা চেক যিটো থাকে তোমাৰ, চ একু কেনেকে কৰে বা তোমাৰ থাৰক ক ন হয় থাৰক বা, এ, যথাযথ ধৰক কোন সেইবোৰ জানিব পাৰি আৰু।
মই বোৰ তোমাৰ প্ৰায় শুনিছো আগতে শুনাই নাই ৰবা মই মই অকল জানিছিলো আমাৰ এই যিবিলাক বেংকে থাকে ন বেংক তমাৰ হেৰি আমি পইচা দিও তেখেতে লয় আৰু তেখেতে লোন দিয়ে তেনেকুৱাকে মই জানিছিলোঁ। আৰু তোমাৰ পৰা এতিয়া চেক চেক তেনেকুৱা জানিলেও আৰু বস্তু বহুত খিনি।
বেংকে বহুতো ধৰণৰ কাম কৰে তাৰ বেংকে সিহত বিনিয়োগৰ কাম কৰে তোমাৰ যেনেকে যিটো তোমাৰ পৰা টকা ললে সেইটো বেলেগ এটা জেগাত এনে কৰি দিয় সতে বিনিয়োগ কৰি দিয়ে। তাৰ পৰা যিটো ইণ্টাৰেষ্ট পায় সেইটো তোমাক আৰু ওলোটাই ঘূৰাই দিয়ে সেকে তোমাৰে এতিাহে থাকে। কিয়টো দীৰ্ঘম্যিজিটটো থাকে তোমাৰ স ফিক্স ডিপজিট,
অ,
তাত তোমাৰ ফিক্স ডিপজিটৰ যিটো এমাউণ্ট থাকে সেইটো সিহঁতে সহত লগাই দিয়ে। কেনেকুৱা শ্বেয়াৰ মাৰ্কেট যিটো তমাৰ থাকে কি বুলি কয় এইটো উ, বিনিয়োগ যিটো থাকে তোমাৰ আৰু।
আচ্ছা।
তাত তাত লগাই দিছে মাৰ্কেটত। তাৰ পৰা যিটো ইণ্টাৰেষ্ট পায় সেইটো তোমাক আৰু উভতাই ঘূৰাই দিয়ে। তেনেকে ধৰণে চলি থাকে ইহঁতে।
তুমি হেৰি ফিক্স ডিপ'জিট কৰিছিলা নেকি বাৰু তুমাৰ বেংকত তুমি খুলিছা নেকি?
উম, আছে খোলা আছে মোৰ।
মই খুলিছো ৰবাৰ হে পষ্ট অফিচত এটা ৰেকডিং এটা খুলিছোঁ পোন্ধৰশ ন দুহেজাৰ দুই হাজাৰ কে মাহত দিয়া হয় কি
আ-আচ্ছা তাত কেনেকুৱা ধৰণৰ মানে সেইবোৰ ফেচিলিট বোৰ মানে কেনেকে সুবিধা পোৱা যায়?
পোষ্ট অফিচত ন বস্তুটো মানে মই চাইছিলো আৰু বেংকত তোমাৰ যাতে হেৰি ইণ্টাৰেষ্টৰ সেইটো বেছি দিয়ে মানে মোটামুটি তোমাৰ ধৰা, ছেভেন পইনট চছেভেন ছিক্স তেনেকুৱা পাৰ্চেণ্ট এটা দিয়ে আৰু। প্ৰতি বছৰে হা?
সুতটো মানে ইয়তকে বেছিকে দিয়ে।
হয় বেলেগ বেংগত কে মই চাইছ ময়ে তাতে বেছি কৈ হৈ যায়।
আচ্ছা,
সেইকাৰণে মই যাদা দিলো, হা?
বাকী কিবা বেলেগ সুবিধা থাকে নেকি আৰু?
অ, থাকে মানে মই পথাৰ দিবলৈ ক'তো যাব নালাগে বা অনলাইনত আহে মই মানুহ
উম,
আহ সেইকাৰনে পইচাটো লৈ যায় ত তেতিয়া হ'লে মানে ক'তো যাব নালাগে ভালে হয় এইটো। ন হাজাৰ বেলেক বেংগত গল মই গৈ কিনে থৈ আহিব লগাও হ'ব ন, যাতে তেনেকুৱা হোৱা নাই।
আচ্ছা,
আৰু মই যিটো পইচাটো মই যেতিয়া যাওঁ তেতিয়া উঠাব পাৰো মই।
উম,
বেংকত মানে কেনেকুৱা আছিলে তোমাৰ এটা উম, হৈ ঠিক মানে মাহ বা বছৰ হোৱাৰ পিছত তুমি মানে থ'ব পাৰিবা বেলেগ বেংকত, কিন্তু ইয়াতে এনেকুৱা নহয়। তুমি য'ত যেতিয়া চোৱা মানে তিনি বছৰৰ পিছত যেতিয়া চোৱা তুমি তেতিয়া উঠাব পাৰিবা টেনশ্যন নাই।
অঁ'। মানে ইয়াত মানে ফ্লেক্চিবিলিটিটো হৈছে মানে যেনেকৈ ম ল'ব পাৰো আমি যেতিয়া ইচ্ছা তেতিয়াই উলাব পাৰো।
হয় সেইকাৰণে মই তাতে কৰিছো বি সেইকাৰণে মই তাতে দিছো। সেই বাৰু তুমি কিবা কম্পিতিতিভ এক্সামত ভাবি আছা নেকি পৰীক্ষাতটো শেষ হ'ল ফৰ্থ ইয়াৰ যি কৰিবা বাৰু। তাৰে পিছত কিবা কমপিটিটিভ এক্সাম ভাবিছা নেকি?
বৰ্তমান তেনেকৈ হ'ব নেকি কিন্তু পিছলৈকে হয়তো ইউ জি চি নেট দিব পাৰো। যিটো তোমাৰ হেই থাকে চেণ্ট্ৰেল এক্সাম থাকে। পিকচাৰ এপ্টিটিউডৰ।
তুমি মানে তুমি মানে এতিয়া টিচিং কৰা নেকি বাৰু?
টিচিং নকৰো নকৰো নকৰো।
তোমাৰ কোনটো কোনটো চাবজেক্টক ভাল দৰে ৰুচি ৰুচি আছে ন তোমাৰ মোৰতো বাৰু অংক আৰু তোমাৰ যিটো গণিত বুলি কয় গণিতত আৰু বিজ্ঞানত আছে মোৰ ভালদৰে ৰুচিটো।
উম, মই মেইনলি তোমাৰ সহঁতে হিচাপ নিকাচ যিটো তোমাৰ একাউণ্টেন্সী যি থাকে তাতে আছে মেইনলি ইণ্টাৰেষ্ট।
আ তুমি মানে একাউন্ছ আছিল নেকি তোমাৰ মেজৰটো বাৰু?
উম, একাউণ্টছত আছিলে মোৰ।
তাতে এতিয়া কোন কোন চাৰে ভালকে পঢ়াব পাৰেনো জানা নেকি তেনেকুৱা?
তেনেকৈ নাজানো কাৰণ মোৰ তাত টিচাৰ বহুতো আছিল কিন্ত নামবোৰ নাজানো ন। নামবোৰ মনত নাথাকে তেনেকে নামৰ বেছি গুৰুত্ব দিয়া নাযায়।
সটো মইতো বাৰু ক্লাছত গৈ কিনে মই ক্লাছে কৰা নাছিলো। এইটো কৰিব নালাগে দেচোন কিন্তু তে বন্ধুহঁতৰ লগত কথা পাতিছিলোঁ তাৰপিছত যিবিলাক লেখাই যায় আৰু তেনেকুৱাকে তোমাৰ মই আমি লিখিছিলো তাৰ বৰদ'পা চাই কিনে। বা তোমাৰ মুখত যেতিয়াবা কৈ কৈ দিছিলে ন সেইটো তাৰ পৰাই শুনি কেনে লিখিছিলো। তেনেকুৱাকে তুমি তাতে থাকি কেনে পঢ়িছিলা নেকি আপ ডাউন কৰিছিলা তুমি?
কি বস্তু?
তুমি তাতে থাকি কেনে পঢ়িছিলা তুমি আপডাউন কৰিছিলা তোমাৰ ঘৰটো নলবাৰীত ন তুমি যিটো কৈছিলা আগতে। মোক।
অ'। তাত থাকি কিনে পঢ়িছিলো থাকি কিনে ৰুম ৰেণ্টত আছিলে ৰুম ভাৰা।
আচ্ছা মইতো বাৰু আপ ডাউনে কৰিছিলো মোৰ ঘৰ ৰংগিয়াত হয়। আপ ডাউনেই কৰিছিলো।
অ', অ', পাৰি পাৰি সেইখিনি ডিচটেন্স।
অকমান অসুবিধা হয় বাৰু অকমান অসুবিধা হয় অকমান অসুবিধা হয়।
হ'লেও পাৰি আৰু মেনেজ কৰিব এইটো। মেনেজেবল কিন্তু মোৰ তাত মোৰটো বহুত দূৰ যায় ন ইয়াৰ পৰা।
আচ্ছা মই আৰু ভাবি আছিলো তোমাৰ ফালে যাম বুলি তুমি মোক লবা আহিবা নেকি মই যাম বুলি ভাবি আছিলো তোমাৰ মোটামুটি তিনি চাৰি দিন পিছত। তোমাৰ তাতে যাম বুলি ভাবিছো কামো আছিল অকণমান তোমাললোক দেখাও কৰা নাই বহুত দিন ধৰি।
আচ্ছা। অ', চাও বাৰু মই কাৰণ মোৰ এতিয়া পৰীক্ষা আছে ন ইহঁৰ। এই যিটো এণ্ট্ৰেন্ঞ্চ এক্জাম হয় তোমাৰ কি বুলি কয় এ স্নাতকোত্তৰৰ।
আচ্ছা।
সেইটোও আছে এতিয়া তোমাৰ এই গুৱাহাটী বিশ্ববিদ্যয়ালয়ত।
জনাবাচোন তুমি যেতিয়া ফ্ৰ্ৰী হয় মই যেতিয়া যাম দিয়া তোমাৰ তাত।
উম, উম, ঠিক আছে জনাম।
অ', তুমি আৰু হেৰি কৰিছিলা নেকি বাৰু? পাহাৰলৈ গৈছিলা নে কাৰণ আমাৰ। গুৱাহাটীতো বহুো ধৰণৰ পাহাৰ আছে নীলাচল, পাহাৰ আছে কিবা পাহাৰ ত, পাহাৰলৈ গৈছিলানে?
ইমান সুধি থাকা পাহাৰৰ কথা পাহাৰত যোৱা নাই মই।
যোৱা নাই।
যোৱা নাই ত পুতি বাৰে সেইটোৱে সুধি থাকা পাহাৰত গৈছানে নাই।
নাই মই কিন্তু কামাখ্যাত গৈছিলো পিন্ধুুন্তু কামাখ্যাতোমাৰ পাহাৰৰতে আছে ন।
অ, কামখ্য আচ্ছা। নাই মই যোৱা নাই, নাই যোৱা।
ইমান বিখ্যাত চোন আমাৰ অসমত কামাখ্যা মন্দিৰো যোৱা নাই তুমি।
তেনেকে সুবিধা মিলাই মানে, সে অ নাই মানে।
ঠিকে আছে যাবাচোন কেতিয়াবা গৈ কিনে চাবাচোন ইমান ভিৰ হয় কি ধুনীয়া লাগে দৃশ্যটো।
উম, তোমাৰ লগৰ তাতে যামবা তোমাৰ লগৰ তাত ফুৰিব জগা আছে নে নাই কিবা।
অ, আছে আমাৰ ইয়াতে পদুং পুখুৰী আছে ইকো পাৰ্ক আছে। তেনেকুৱাকে চাব লাগে জগন্নাথ মন্দিৰ এটা আছে ধুনীয়া ধুনীয়া আছে আৰু বহুত বস্তু।
আচ্ছা।
আমাৰ ইয়াতে হেৰি মল চল বিলাক এনেকুৱা নাই তোমাৰ তাতে আছে নেকি মল।
নাই নাই। তেনেকুৱা নাই এই একদম নলবাৰীৰ মেইন টাউনত যিখন চহৰ আছে তাতে আছে।
তুমি গাঁৱত থাকা নেকি?
উম, মই গাঁৱত থাকো।
ত, ঘৰটো কোনফালেনো গাঁৱত কোনতো গাঁৱত?
সেইখিনি জৰ্খানা পাতি কৰাবৰে, ততে, কেনেকে সোনিবা কোৰ নাম
অ, তুমি নলবাৰত থাকা তুমি তাতে। ৰাসটো বহুত ডাঙৰকে হয় ন ৰাসত গৈছিলা নে তুমি?
উম, গৈছিলোঁ। পুনীয়া বহুতে দোকান তোমাৰ আহে বা, দীপ বাহিৰা তমাৰ থাকে, খাদ্্যয়স্থােব সবোৰ আহে দোকান বোৰ,
অ, ময়ো কৈছিলো ৰবা যেঠিক কেতিয়াবা লগ কৰিম যে তেতিলে, গ'লে কেতিয়াবা আৰু ৰাসত। দিয়া ঠিক আছে দিয়া মই কথা পাতিম ভালে লাগিল দিয়া।
ঠিক আছে।